হেল্ল', অ' শুনা পাইছা ন। হেল্ল'।
পাইছো পাইছো।
হেল্ল', অ' অ', অ' পাই আছো, পাই আছো, পাই আছো কি খবৰ তোমাৰ ভালনে?
ভাল ভাল, তোমাৰ?
মই আছো ক'ব গ'লে ভালে আছো, আ পিছে তুমি এতিয়া ক'ত আছা ঘৰতে ন? হেল্ল'। হেল্ল' তোমাৰ মাতটো অহা নাই। হেল্ল'। অলপমান
নাই
অ তোমাৰ মাতটো বজি বজি আহিছিল অলপমান নেটৱৰ্কৰ প্ৰব্লেম হ'ব পাৰে।
এতিয়া এতিয়া?
অ এতিয়া আহিছে আহিছে আহিছে, তুমি বোলো পিছে এতিয়া ঘৰতে আছা ন? মই এতিয়া বৰ্তমান এনেই আছোঁ মানে, ঘৰতে আছা ন এতিয়া বৰ্তমান?
অ ঘৰতে আছো ঘৰতে আছো, তুমি?
আচ্ছা আচ্ছা, মই এতিয়া ঘৰতে আছোঁ বৰ্তমান এই অলপমান মানে অ কি কয় মানে অলপমান ঘৰতে এতিয়া বৰ্তমান যিহেতু এনে আছো মানে অলপমান এ তোমাৰ কি কৰিব পাৰি মই তাকে ভাবি বি আছো মানে বন্ধকেইদিন তোমাৰ কব
উম উম।
এতিয়াটো বৰ্তমান বন্ধ চলি আছে ন, এই বন্ধ চলি থকাৰ কাৰণে অ পিছে তুমি এতিয়া ক'ব গ'লে তোমাৰ প্ৰেক্টিচ কেনেকুৱা চলি আছে? কাৰাটে কেনেকুৱা চলি আছে?
প্ৰেক্টিচ ঠিকেই চলি আছে, এই মাত্ৰ আহিলো বেছি সময় হোৱা নাই আহি পাব।
অ হয় নেকি? আচ্ছা আচ্ছা ৰাতিপুৱাই যোৱা ন? ৰাতিপুৱা কেনদোৱা মানে কেনেকুৱা টাইম?
ৰাতিপুৱাই মই আঠটা বজাত পোৱাকে যাওঁ, আঠটাৰ পৰা ষ্টাৰ্ট হয় আঠটাৰ পৰা দছটা লৈকে। অ তাৰপিছত আমি অলপ এক্সট্ৰাকে কৰোঁ ডাঙৰ কেইটাই।
অ ঠিকে আছে ঠিকে আছে, ক'ব গ'লে কি কয় মানে এইকেইদিন তুমি ক'ব গলে ব্যস্তও থাকিলা কিবা এটা তোমাৰ ক'ব গ'লে গাটো শৰীৰটোও ভালে থাকিল ন, ঠিকে আছে দিয়া কৰিব লাগে কৰি আছা ভালে কৰিছা। ময়ো মানে কিবা এটা এনেকুৱা শিকিম বুলি ভাবিছো, তুমি কোৱাচোন শিকিব পাৰি নেকি এই বস্তুটো?
অ পাৰি পাৰি কিয় নোৱাৰি আৰু তুমি বুলি নহয় মানে এতিয়া কেৰাটেটো মই শিকি আছো ন, প্ৰক্টিচ কৰিছো, মইও এতিয়া মানে কিবা এটা, মই কি ভাবিছো জানা?
আচ্ছা।
ভাবি আছোঁ যে মই টি চাৰ্টৰ বিজনেছ এটা কৰোঁ মানে কাপোৰৰ। কাৰণ আজি আজিকালি চোৱা এতিয়া ফুটবলৰ ছিজন চলি আছে ত' চবকে জাৰ্চি লগা হৈ আছে ত মই ভাবিছো যে যা অ। মোৰ অলপ জাগাত উম দুটা পুৰণা দোকান এখন চিনাকি আছে
আচ্ছা।
য'ত ট্ৰেক চুত চেক চুট এইবিলাক বনাই, ত' মই ভাবিছো যে তাৰ পৰাই ধুনীয়াকে তাতে মানে তাতে বিভিন্ন ধৰণৰ পায় এম্ব্ৰইডাৰী তাৰপিছত একদম লক কম দামিও পাবা পিছে এইটো কিবা প্ৰিণ্টেডতো পাবা। সেনেকুৱা ধৰণৰ মই মানে সেইখিনি গোতেই কথা পাতিছো, তাৰপিছত কথা পাতি পেলাই উ তাতে মানে এতিয়া ঠিক কৰিছো তুমি ওৱান এইটিৰ পৰাই ছিক্স হাড্ৰেডৰ লেকে তুমি এনেকুৱা ধৰণ জাৰ্চি পাই যাবা, কেনকুৱা কাপোৰ লাগে তোমাক কি লাগে, খালি মানে সেইটো মানে এতিয়া মানে অলপ হেৰি কৰি দিব লাগে, ব'লে চবে যাতে গম পায় মই এইটো বেছি আছো।
অ', আচ্ছা আচ্ছা, মানে পাবলিচিটি তো লাগে ন।
পাবলিচিটিতো কৰি দিব লাগে অ'।
আচ্ছা আচ্ছা, ভাল কৰিছা, এই বন্ধৰ দ দিনৰ মানে ক'ব গ'লে তুমি কিবা এটা দি অ' ঠিকে আছে দিয়া কিবা এটা আগবাঢ়ি যাব প তে তেতিয়া হ'লে ভালে।
উম, উ উম।
মইো এটা ভাবি আছো কিবা এটা কৰিম বুলি, মই তোমাৰ ক'ব গ'লে তেনেকুৱা কাপোৰৰ সেই মাথা মাৰা নাই, মই একচুৱেলি মানে, এ তোমাৰ কি কয় মানে ডিজাইনিঙৰ ওপৰত মানে মাথা মাৰি আছো, মানে যেনেকে এইটো ইণ্টেৰিয়াৰ ডিজাইন হওঁক বা ঘৰৰ কি কয় মানে সেনেকুৱা মানে ঘৰ ভিতৰত কেনেকুৱা মানে, ডিজাইনবিলাক দেখাম আমি ইঞ্জিনিয়াৰ বিলাকক। দিম মানে ক'ব গ'লে ইঞ্জিনিয়াৰ বা বিল্ডাৰ বিলাকক দিম।
নহলে বা, যোন বিলাক মানে তোমাৰ আজিকালি এই ফল চিলিং বনাই সিহঁতকো ডিজাইন বিলাক দিম। সিহঁতৰ পৰা আমি ডিজাইন বিলাক দি কেনে আমি সিহঁতক মেটেৰিয়েল বিলাক চাপ্লাই কৰিম। সিহঁতে কাম বিলাক কৰিব আৰু, আৰু তাৰে ভিতৰত আমি মানে এ মই তেনেকুৱা ভাবিছো আৰু মানে, কাৰণ মানে আজিকালি মানুহৰ হাতত যিহেতু সময় নাই একদম। ক'ব লাগে সিহঁতে চব বস্তু মানে চব ৰেডিমেডে বিচাৰে, চব ৰেডিমেড লাগে। এতিয়া অ', মানে এতিয়া ক'ব গ'লে বনাই মেলি দিব যে সেইটো কথা নাই এতিয়া কৈছে মানে লৈ আহিম। তেনেকুৱা ৱস্তু হৈছে ন আজালি মানে।
অ', মানে যাম মানে আৰু সময় নাই আজি আনিবই লাগিব।
আনিবই লাগিব তেনেকুৱা হৈছে চ' এতিয়া মই ভাবিছো ব গ'লে তেনেকুৱা সৰু সুৰা বিজনেছ এটা কৰিব পাৰি। যিহেতু এতিয়া মানে কব গ'লে, ডাঙৰ হৈছো, এতিয়া কিবা হলেও মানে নিজে এটা কিবা কৰিব পাৰিলে ভাল হয়নে নহয়?
উম উম সেইটো হয়।
নিজৰ ক'ব গ'লে কি কয় মানে, জ্ঞানেৰে বা নিজৰ এতিয়া ক'ব গ'লে কিবা এটা পইচাও আহি থাকিব হয় নে নহয়, কিবা এটা যদি কৰিব পাৰো সেইকাৰণে মই ভাবিছো। ত বোলে এইকেইদিনত মানে এইকেইদিনত মানে ম ভাবিলো কথাটো, অ' ভাবি কিনে কৰি চালো অলপমান, কৰিব পাৰি বস্তুতটো কিন্তু অলপমান মানে ক'ব গ'লে মানুহ লাগি ব আৰু মানে যোনটো তোমাৰ মানে ফিল্ডত মানুহ লাগিব অলপমান মানে চিনাকি তিনাকি মানুহ লাগিব। সেই মানুহ বিলাক চাই আছো মানে অলপমান ক'ব গ'লে বাহিৰা বাহিৰে সুধি কিনে। দোকান বিলাকত সুধি আছো, আপোনালোকক এনেকুৱা এনেকুৱা যদি কৰো প্ৰজেক্ট এটা কৰো আপোনালোকে কি কয় ইণ্টাৰেষ্ট দিব নেকি, প্ৰজেক্টটোত কিন্তু স্ক'প আছে কাৰণ ক'ব গ'লে আজিকালি মানুহৰ যি মানে চব বস্তু ৰেডিমেড লাগে, পটকে লাগে, বস্তুবিলাক সেনেকুৱা ন', আজিকালি।
সেইকাৰণে মই বোলো, সেইকাৰণে বোলো মই বোলো এই কামতটো কৰিব পাৰি। তাহালে। মই একচুৱেলি সেইটো বস্তুতটো মই দেখা পালো মানে অলপমান মানে কি কয় চাই চিতি গম কলো যে মানুহবিলাকৰ আজিকালি ক'ব গ'লে ধৈৰ্য নাহে ক'ব গ'লে চব বস্তু ডাইৰেক্টলি লাগে ন, সেইকাৰণে মানে ক'বলে এনেকুৱা হব যে ডিজাইন বিলাক থাকিব সিহঁত এই যোনটো মানে তোমাৰ আ, এই যে ৰং - ৰং, চং যে কি কয় চুজ কৰিব পাৰি এখন পেজ কিতাপ টাইপ থাকে তাতে ডিজাইন বিলাক থাকিব। সিহঁতক ঘৰৰ চাইজ চাইজ লৈ কিনে আমি সেই ডিজাইন বিলাক কি কয় কৰিম ডিজাইন বিলাক কৰি কেনে আমি অলৰেডি আমাৰ বুকলেট থাকিব আৰু কিতাপ এখন থাকিব ডিজাইনৰ। তাতে চাই কেনে মানুহে চুজ কৰিব পাৰে আৰু কোনটো কোনটো কৰে মানে ক'ব গ'লে কোনটো লয় তেওঁলোকে। কোনটো কৰিব বিচাৰে এনেকুৱা আৰু চ' মানুহৰ ওপৰত ডিপেণ্ড কৰিব সেইটো। তেনেকুৱা কৰিম বুলি ভাবিছো এতিয়া কব গলে এতিয়া কব গ'লে সেইটোৰ কাৰণে মানে মই মাথা মাৰি আছো আৰু। পিছত তুমি ক'ব গ'লে আ, কি কয় মানে আ টি চাৰ্ট টো মানে ক'ব গ'লে কেতিয়া পৰা কৰিম বুলি ভাবিছা?
মই মানে কি জানা সেইটো মানে মোৰ আইডিয়াটো আহিল
অচ্ছা কেনেকে আহিল আইডিয়া?
এটা লগৰ এটাই মানে এইটো কৰি আছিল আগতে।
আচ্ছা আচ্ছা।
ত' সি মানে কি হ'ল তাৰ ভন্টিটো এখন স্কুলত পঢ়ে। ত' মানে সি মানে ভন্টিজনীয়ে তাক মানে ক'লে এদিন যে হেৰি আমাৰ এটা কাবাডী টিম আছে। ত' আমাক মানে কেইটামান এঘাৰটা মান টিশ্বাৰ্ট লগে ত' সেনেকে সি অৰ্ডাৰটো পাই গ'ল।
অ', অ', আচ্ছা আচ্ছা।
উম, ত' সিও ভাবিলে যে অ মই বনাই দিও সি মানে টিশ্বাৰ্টতো বনাইছে মানে মোৰ হিচাপত সি টিশ্বাৰ্টতো আ, থ্ৰী হাড্ৰেড মানত বনাইছে সি ফ'ৰ হাড্ৰেড মানত বেছি
আচ্ছা আচ্ছা বুজিছোঁ।
সেনেকুৱা ধৰণৰ ত' তুমি নিজে ভাবা এটা টিশ্বাৰ্টত যদি এশ টকা কে লভেই হ'ল এঘাৰটা টিশ্বাৰ্ট এঘাৰশ টকা।
সেইটোৱেইটো।
সি পইচাটো পাইও গ'ল আৰু তাৰ একো হেৰি নাই সি লগালগ ফোন কৈ দিছে তাৰো চিনাকি আছে যে মই এইগিতা এইগিতা টিশ্বাৰ্ট লাগে আনকি ডিজাইন কেইটাও সি নিজে খুজিছে ছোৱালকেইটাক যে তোমালোকে ডিজাইন দি দিয়া কেনেকুৱা ডিজাইন লাগে আৰু সেইটো বুলিও নহয় সি সেই অ ছোৱালী কেইটাক দিয়াৰ কাৰণে অ', চব সিহঁতৰ মানে আনকি কিবা পুতলা এটা লগাই দিব লাগে সেও হৈ গৈছে ত' সিহতো চছেটিছফাই হৈ গৈছে কাষ্টমাৰ ত' কাষ্টমাৰো হেপ্পী এপিনে ইউ তাতে বনাই দিচে ইয়াৰো মনে হৰি হৈ গ'ল ত' সি হেনেকে কৰা কাৰণে লৰা গীতাৰো অৰ্ডাৰ পাই গল সি লৰা গীতাও তাক দি দিলে মানে যিহেতো মনে কাচ কষ্টমাৰে মানে নিজেই চিলেক্ট কৰি দিব পাৰিছে যে মোক এইটো ডিজাইন টিশ্বাৰ্টতো লাগিব
অ', বুজিছোঁ। অ', কাষ্টমাৰ যিহেতু নিজে দিব পাৰিছে তেতিয়া হ'লে আৰু ভাল অ'
অ', তেতিয়া মানে চলে মানে বিজনেচটো।
এতিয়া চলে বস্তুটো কাৰণ ক'ব গ'লে চব বস্তু, চব বস্তু কাষ্টমাৰে দিয়েই দিব। এইটো ডিজাইন লাগে এনেকা এনেকা লাগে আমি বচ বনাই কেনে দিব লাগে পিছত যদি সিহঁতক ভাল নালাগে সেইটো সিহঁতৰ ওপৰত কথা হয় নে নহয়?
সিহঁতৰ বোৰৰ কথা কাৰ তোমালোকে নিজে নিজে এইটো আমাৰ
সেইটোয়েটো সেইটোয়ে ত' আমাৰ দম নাই ন এইটো।
পৰাই মানে মোৰ আইডিয়াটো আহিলে আৰু মই এতিয়া এটা পাইছো নোপোৱা নহয় অৰ্ডাৰ এটা। সেইটো অৰ্ডাৰটো হৈছে মানে আমাৰ যে কেৰাটে ক্লাব আছে তাতে মানে টি চাৰ্ট বনাব লাগে ন।
অঁ অঁ অঁ টি চাৰ্ট বনাব
ষ্টুডেণ্ট আছে কৈছে কি যে মানে চাৰ্ট আমাৰ ছাৰজনে ক'লে বোলে এটা কাম কৰা নহলে এইবাৰ টি চাৰ্ট কেইটা তুমি বনাই দিয়া।
অঁ যিহেতু মানে তুমি ক'ব গ'লে কি কয় কাৰাটে ক্লাবত আছাই তোমাৰ এইটো এইটো ভাল হেৰি পাবা কিন্তু মানে। কব গলে টি চাৰ্ট চি চাৰ্ট বনাব কাৰণে তুমি উম মানে নিজৰ পইচাই পাবা কাৰণ হয় নে নহয়। মানে তোমাৰ ভাল হ'ব, আৰু কাৰাটে ক্লাবত মোটামুটি টো ভালে খিনি আছে তেতিয়াহলে ক'ব গ'লে তুমি যদি গোটেই ষ্টুডেন্ট বিলাক এনেও লবই লাগিব যদি ক্লাবে দিয়ে, হয় নে নহয়? ক্লাবে যদি পিন্ধিব দিয়ে তেতিয়াহলেটো ল'ব লাগিবই যেনেকে স্কুলত ইউনিফৰ্ম থাকে ন, চবেতো কিনিব লগা হয়য়ে হয় নে নহয়?
লাক আজিকালি স্কুল বিলাকৰো এইটো বিজনেচ হৈ গৈছে এইটো। কি কবা সেইদিনাই মোৰ আহ মোৰ ভন্টিৰে আগতে সপ্তাহটোত তিনযোৰ কাপোৰ
অ বা
এতিয়া আৰু নতুন কে একযোৰ এড কৰি দিছে, ট্ৰেক পেণ্ট আৰু টি চাৰ্ট পিন্ধি যাব লাগিব। শনিবাৰে অ' মই সুধিলোঁ কিয় মই মই ভাবিছো যে স্পৰ্টছ হ'ব কিবা খেলিব চেলিব দিব।
আঁ আঁ।
পিছত গম পালে একো নাই ক্লাছতে সেনেকে বাহাই থৈ দিছে।
এই ৰাম
টো মানে এটা বিজনেচ হৈ গৈছে স্কুল বিলাকত।
সেইটোৱে আৰু মানে ক'ব গ'লে দহটা মান কাপোৰে দিব আৰু। অঁহ কাপোৰো সিহঁতৰ নিজৰে কি কয় হেৰি থাকিব সেইটোৱে আৰু বিজনেচ বস্তুটো বোলাটোৱে এনেকা বস্তু ত' যিহেতু স্কুলত পঢ়ি আছে লবই লাগিব হয় নে নহয়?
উম লব লাগিবই সেইটোৰ পৰাও মানে মই আইদিয়াটো আহি ছে যে আমিও যদি কেৰাটে ক্লাবত দি দিওঁ লবতো লাগিবই।
সেইটোৱেটো লবটো এনেও লাগিব আৰু তোমালোকে পাৰা সেইটো কৰিবৰ কাৰণে, সেইটো কৰিলে তোমালোকৰ লাভ আছে বহুত লাভ আছে।
উম উম।
বহুত লাভ আছে একম মানে ডাইক্ট তোমাৰ মানে ডাইৰেক্ট লাভ ওলাই যাব তাৰ পৰা।
উম উম উম, আৰু ইমানো লাভ নলওঁ কাৰণ চোৱা এতিয়া মানে মই এনে গম পাইছো মই মাজতে এবাৰ কৰিছিলো মাজতে মানে মোক ফ্লপ মাৰি দিলে। ত' মানে কি হল মানে চোৱা এতিয়া ভুলৰ পৰা শিকা যায়তো। ত' সেইটো মানে মই তেতিয়া মানে গম পাইছো যে মানে ডাইৰেক্ট লাভ ল'ব নোৱাৰা প্ৰথমতে লগা হ'লে দহ টকা এটাই লাভ হওক
অ' অঁ, লাহে লাহে লব লাগিব তুমি ডাইৰেক্ট প্ৰথমতে মাৰ্কেটত সোমাব লাগিব তুমি। তুমি মাৰ্কেটত সোমাই কেনে তাৰ পিছত যেতিয়া বস্তু বিলাক ভাল পাব তুমি তোমাৰ বস্তু বিলাক ভাল পাব তেতিয়া তুমি ক'ব পাৰিবা যে নাই এইটো দামটো এনেকুৱাই হ'ব কাৰণ অলে এইটো আপোনালোকে জানেই ভাল বস্তু হয়। আৰু মানুহে ভাল বস্তু কাৰণে পইচা দিব। ভাল বস্তু যদি পইচা দিব ইহঁতে মানুহে বুজিছা ন কাৰণ চোৱা যোনটো বস্তু লা ষ্টিং কৰে সেইটো বস্তু মানুহে কিনিবই যিমান যি নহওঁক বুজিছা ন? এই বস্তুটো কি কয় মাৰ্কেটটো ৰাখি জানিব লাগিব প্ৰথমতে। চোৱা চোৱা চোৱা সেইটো ভাল বিজনেচ কিন্তু ভালকে মাথা মাৰিব পাৰিবা। সেইটোয়ে দিয়া ঠিক আছে তেতিয়াহ'লে হ'ব দিয়া।
দিয়া দিয়া ঠিক আছে ঠিক আছে হব দিয়া।